হেল্লো'
শুনিছা?
আহ
কোৱা
নিযুত মইনাৰ কাৰণে মানে গুচি গ'ল আৰু চৰক চৰকাৰলৈ।
চ নিযুত মইনাৰ কাৰণে গুচি গ'লো পইচাটো লাগে ন অলপ। কৈছা, নিযুত মইনা তোমাৰ ৱান থাউজেণ্ড দিয়ে নেকি নাজানো দেই।
ম-মও ৱান থাউজেণ্ড, ৱান থাউজেণ্ড বুলিয়ে শুনিছিলো।
কিন্তু চিউৰ নাজানো দেই মই। কিন্তু তোমাৰ জোনবিলাক অ-অ হাই ছেকেণ্ডাৰী পাছ কৰা যোনবিলাকে নতুনকৈ মানে কলেজ লৈছে ন? হেতৰ পঁচিছশকে দিব নেকি?
হয় নেকি?
মাহে-মাহে নেকি অ, তেনেকে শুনিছো দেই। এইবাৰ স্কুটি নিদিয়েতো।
এইবাৰ স্কুটি নিদিয়ে, অহা বছৰ পৰা নিদিয়ে আৰু স্কুটি।
অ, পইচা দিব পইছা। ভালে হৈছে স্কুটিখনতকৈ বেছি পইছাটোহে দৰকাৰ।
স্কুটিখন বন্ধ হ'ল আৰু।
স্কুটি বাদ দিয়া। স্কুটি নালাগে, পইছাটো দৰকাৰ।
ৰঙা স্কুটি ছেছ আৰু। তোমাৰ প-পইচা কিহত দিব? ৰঙা স্কুটি তোমাৰ, এতিয়া কি? পইছাও চাগে এইটি পাৰ্চেন্তে দিব নেকি? নে কি মানে? এনে কি নিযুত মই তাত বঢ়াই দিব? নিযুত মইনাত
কে দিব। আৰু তোমাৰ এছ টি, এছ চি। উম। এছ টি, এছ টিৰ কাৰণে তোমাৰ বাৰশকে দিব। বেছি বোলে।
সিহঁতৰ যে
মানে তোমাৰ কোনবিলাক, বড়োবিলাকে পাব নেকি দেই।
বড়ো, দাস এইবিলাক।
উম।
বড়ো, ৰাভা, তিৱা এইবিলাক হ'ল তোমাৰ এছ টি। তাৰপিছত তোমাৰ দাস-দাসবিলাক যে, ডাঙৰ জাতীয় বৰো।
ডাঙৰ জাত, কেনেকে ডাঙৰ জাতি? ডাঙৰ জাতি যদি হোৱা হয়, দে হেনে দেখোন পইছাটো কমকে পাব লাগে। এতিয়া আমাৰ
কিয় কমকৈ পাব! কিয় কমকৈ পাব?
কিয়? জেনেলটোত ডাঙৰ ন?
জেনেৰেল জেনেৰেলটো ডাঙৰ হ'লে কি হ'ল? জেনেৰেল কিবা কাম আছে নেকি?
একো কাম নাই। এনেই ফকতীয়া।
এছ টি, এছ চি কিয় দিয়ে গম পোৱা?
কিয় দিয়ে?
সিহঁতক সেইটো চৰকাৰে সুৰক্ষা দিয়ে। যে কে-কেতিয়াবা একো নোহোৱা হৈ গ'লেও যদি আমাৰ ধৰ্মটো যদি আহি পেলাই ভাৰতত বোলে তোমাৰ চব খ্ৰীষ্টান ধৰ্ম বা মুছলিম ধৰ্ম সকলো সিহঁতেই। এটলিষ্ট থাকি যাব।
কিন্তু আমাৰ অসমৰ পৰা বাংলাদেশী খিনি খেদিব লাগে।
সেইটো আৰু সপোন, সপোন হৈয়ে থাকিব।
নাই সপোন, মানে সঁচা কথা কওঁ, যদি গোটেই কাল মানে ট্ৰাইবখিনি যদি ওলাই আহে, চব জাতি
সেইটো অসম্ভৱ অসমত। মই তোমাক কৈছো অসম্ভৱ। কিয় জানা? এই আম আমি যেনেকে যে নাথ, কোচ, কলিতা, বৰা, বৰুৱাখিনি যে আমি যে অ' বি চি জেনেৰেল কাষ্ট এ টো হয় গোটেইখিনি। আমিহে-আমিহে ফাইত কৰি আছো, বাংলাদেশীক খেদা, বাংলাদেশীক খেদা। তাই মানে বড়োবিলাকে নিজাকে চাৰিখন ডিষ্ট্ৰিক্ট লৈ ল'লে। সিহঁতৰ তাত বাংলাদেশে কেতিয়াও সোমাব নোৱাৰে। কাৰাবি আংলঙে নিজৰ অ' অটনমাছ লৈ ললে। ৰাভাব বিলাকে নিজৰ অটনমাছ লৈছে, তিৱাবিলাকে নিজৰ অটনমাছ লৈছে। চবৰে নিজা- নিজা শাখৰ নিজা নিজা ব্যৱস্থা আছে। সিহঁতৰ তাত কেতিয়াও বাংলাদেশী গৈ সোমাব নোৱাৰে, সিহঁতৰ তাত কেতিয়াও বাংলাদেশে মাটি কিনিব নোৱাৰে। অকল এই আমাৰ- আমাৰ এই মানুহখিনিৰ ওপৰতহে বাংলাদেশী দপদপ। শুনিছো।
আমাৰ অসমীয়া মানে বেছি ভাল দেখুৱাব যায় বুজিছা।
মানে কি জানা সঁচা কথা ক'ব গ'লে, এই বড়ো কছাৰী তিৱা। চুতীয়া আহোম - আহোম বিলাক অসমীয় বাৰু। এইদৰ কাৰ্বি - চাৰ্বি এইবিলাক মানুহবিলাকে কেতিয়াও নিজকে অসমীয়া বুলি নাভাবে। সঁচা কথা কৈছোঁ, সিহঁতে নিজৰ ভাষাটোকে ৰিপ্ৰেজেণ্ট কৰে নিজক কালচাৰ কে ৰিপ্ৰেজেন্ট কৰে, আমাৰ বিহুতটো কেতিয়াও। সিহঁতে আদৰি নলয় আমাৰ গাঁও আমাৰ গামোচাখন কেতিয়াও সিহঁতে আদৰিয়ে নলয়। সিহঁতে আমাৰ অসমীয়া কথাও সিহঁতে ঘৰত কেতিয়াও নাপাতে। সিহঁতে ঘৰত সদায় বড়ো ভাষা তিৱা ভাষা কাৰ্বি ভাষাই পাতে।
কিন্তু লাষ্টে গৈ পেলাই কি কব বাহিৰত উলাই আহোঁতে অসমীয়াতো লাগে। নিজৰ ঘৰত পাতে, সেই নহয়- নহয় সেইটোৱে। সেহটো, সেইটোৱে কিন্তু, মানে কৈছো যে সিহঁতে ঘৰত সেয়া পাতে, কিন্তু বাহিৰত ওলাই আহি দেখো, তেন্তে অসমীয়াতে পা
অ, হ অসমীয়াত পাতিব লাগিবই, বাধ্য যে চ'ব যে অসমীয়া ইয়াত। সেইকাৰণহে পাতে। কাইলৈ প, কাইলৈ পৰা যদি অসমত বোলে, বোলে বেংগলীহে চলিব বোলে, চ'ব। সিহঁতে বেংগলী শিকি আকৌ, বেংগলীত পাতিব কিন্তু সিহঁতে এটাই জনে আমাৰ নিজৰ কালচাৰটো, আমাৰ নিজৰ ভা-ভাষাটো ঠিকে থাকিলেই হ'ল।
আমাৰ অসমীয়া মানুহ ঠিক নহয়, প্ৰথম কথা।
আমাৰ অসমখনেই, ঠিক নহয়। আমাৰ অসমখনেই ঠিক নহয়, তুমি অসম, অসমীয়া বাদেই দিয়া। সেইটোৱে। অ, অসমৰ নিচিনা, অসমৰ মানে অসমত থকা নিচিনা, বৈজ্জাত মানুহ নাই। এনে, এনে, এ, এনেকুৱা মানে তোমাৰ কেঁকোৰা জাতি নহয়, তোমাৰ কি কবা আৰু।
কিন্তু মই বহুত জাগাত গৈছো, মানে যেনেকে ফুৰিবলৈ কৰিবলৈ আমি পিকনিক-চিকনিক ন, মনদাই
উম,
মই মিচিং মানুহ পাইছো, দেই বহুত ভাল পাইছো কিন্তু, মানে মই অসমীয়া হয় ন, তাততো মুছলিমটো এনেও যাব নোৱাৰি মিচিঙত। বাৰু।
উম,
ত, মই যিমান, তোমাৰ তাত দুবছৰে আছোঁ। তাত তো, তাত যেতিয়া মই দুবছৰে আছিলো তেতিয়া তোমাৰ কিবা এটা কাৰণে গৈছিলোঁ। অ, মন-মনত নাই দেই। মোক মানুহে, চিনি নাপায়। তেন্তে, তোমাক মোক ইমানেই মৰম দিছে মানুহ ঘৰত, মোৰ ঘৰৰ মানুহো নাই।
ট্ৰাইবেল মানুহ মৰমত, মৰম এই, মৰমত মৰম একে মৰমিয়াল একে।
কিন্তু অসমীয়া মানুহৰ পা, সেইটো পাবা তুমি?
ও, আ, তোমাক
তোমাক, কৈছোঁ নহয়। ঘৰৰ ফালো বি, কথা তোমাৰ লাচটো বিচাৰি পালেহেঁতেন, নে নাই ক'ৰবাত।
সেইটোইটো। সিহঁতে যিখিনি মৰম দিছে ন, মই ডাইৰেক্ট কৈছো এটা কথাই কৈছো, আমাৰ অসমীয়া মানুহে ইমানখিনি দিব নোৱাৰে। আৰু যিখিনি বিশ্বাসত মোক ৰাখিছে, সেইটো মোক যিটো বিশ্বাসত ৰাখি নোৱাৰ, আমাৰ অসমীয়া মানুহ ফকতিয়া।
আমাৰ অসমীয়া মানুহৰ চিন্তাধাৰা বহুত বেয়া, বহুত চিন্তাধাৰা বেয়া। তোমাৰ কেতিয়াও উন্নতি, উন্নতি নিবিচাৰে।
উন্নতি নিবিচা
উম, বেয়াটোৱে বিচাৰে। বহুত, বহুত তেনেকুৱা, বহুত তেনেকুৱা ভাল ভাল, ছোৱালী এনেই, এনেই বদনাম সি পৰি গ'ল, এই আমাৰ আমাৰ মানুহবিলাকৰ হেৰি কাৰণে। এই যে তোমাৰ যে, এই যে বদনাম গাই ফুৰে।
এইটো স্বভাৱ বেয়া আলোচনা কৰি ফুৰে যে, ঘৰে, ঘৰে কিন্তু তাত কিন্তু মই দেখিছো এনেকে দেখা নাই যে মানুহে যে আলোচনা- মই যিমান দেখিছো প্ৰায় ভাগ মাইকী মানুহে তোমাৰ নিজক- কাম কৰি থাকে আবেলি সময়ত এনে ওলাই কিন্তু, নিজৰ কাম- উম' অঁ মিচিং মানুহখিনি নিজৰ কামত ব্যস্ত। কাৰো ওপৰত ডিপেণ্ড নকৰে যে মতা মানুহ এটা আহিব কৰিব না। নিজে কৰে। তুমি এতিয়া অসমীয়া খনৰ আগত থাকিব পাৰিবা?
অঁ আই। আমাৰ মানে কি সঁচা কথা কৈছো আমাৰ মানে অসমীয়া মানুহখিন চ অফ কৰোতে যায়।
নহ মোৰ তাত এইটোও আছে সিটোও আছে।
মানে কি জানা আমুকৰ ঘৰত এচি এটা কিনিছে। আমাৰো পাৰিলে ভাল আছিলে সেই তেনেকুৱা টাইপৰ। আমুকৰ বোলে এলট- খন আছে আমাৰ তেনেহলে চুইপ্ত এখন লওঁ এই তেনেকুৱা টাইপৰ মানে।
নোক স্কৰপিও স্কৰপিও এখন আছে মোৰ হেৰি এখন লম বুলে।
ফৰচুনাৰ এখন ল'ম।
আৰু নতুন অ অসমীয়া মানুহজনী ধনী হৈ গল বাই চান্স ধনী হব আচিচি ঘৰ এটা বনাই ললে- কাৰ চেক- কেনেন হ'লেই হ'ল গাড়ী এখন কাৰ এখন যদি লৈ ললে এ সেইটো কবই নালাগে আৰু।
তুমি, আম্বানী মানে তোমাৰ চাঁহ চাঁহটো গচকিব নোৱাৰা।
একে লাগে। এনেকুৱা কয় যে মানে হেঁত ঘৰত গ'লে এনেকুৱা কয় যে এইটো মাৰ মানে বেছি দামী বস্তু ন এনেকে নুচুবা। সেইট ঘৰত আহিছেও কোনে তইহে মাতিছ। মই যোৱা নাই নহয় মোক কোনো স্বক তোহোতৰ ঘৰত ভৰি দিবলও।
সেইটোৱেটো।
কক ক'ব লাগে এনেকে।
আছে কিছুমান মানুহ তেনেকে কি চাবাচোন যোন বিলাক যে বহুত যে ধনী মানুহ যে, - নহ অপন্ত্য ধনী কিছুমান মানুহ আছে মানে আল্টিমেট লেভেলৰ ধনী মানে। সিহঁত ধৰা সেয়া মানুহৰ ক'তো অহংকাৰ নাই। তুমি ধৰিলেও চিনি নাপাবা এই মানুহটো ইমান ধনী বুলি এই মানে ধৰা বহুত- মানে শ শ শ কোটি কোটি টকাতৰ একদম ডাঙৰ ডাঙৰ মানুহ আৰু ধৰা।
সেইটোৱেই।
সিহঁত মানুহ তুমি দেখিলে চিনি নাপাবা, এই মানোতো ইমান কোটিপতি বুলি অহংকাৰেই নাই। এতিয়া ধৰা যোনবিলাকৰ- নতুনকে ধনী হৈ আহিছে ধৰা মান- মানলি ধৰা পঞ্চাছ হাজাৰ এক লাখ টকা ধৰ ইনকাম কৰে আৰু ঘৰ এটা আছে গাড়ী দুখন আছে, - সেয়া মানুহ যে, উমহ তুমি মৰিলা আৰু। এই কেনে কেনেবাকে হাতত কেনেবাকে হাতত আই- ফোন এটা লৈ ল'ব অ আ।
না আইফোন বস্তুটো আমি নাই দেখা নহয় আজিলেকে লোৱা নাই হেঁতে তেনেকুৱা কৰে।
তোমাৰ তোমাৰ হাততে একে উলিয়াই থাকে কেমেৰাটো কোনোবাই দেখে যদি দেখে বাৰু আৰু দেখিলে দেখক আৰু।
সেইটোতো সেইটোৱেই নতুন ধনী হোৱাৰ পিছত বোৱাৰী পৰ্যন্ত তোমা- চাদৰ মেখেলা বাদ দি দিয়া আও। কি চাদৰ মেখেলা?
আজিকালিতো মানে ক'বলৈ বেয়া বোৱাৰী মানুহে দেখোন চাদৰ মেখেলা নিপিন্ধেই। নিপিন্ধি তুমি ছা আজিকালি তোমাৰো বোৱাৰী বিলাকেতো ক'ত নো চাদৰ মেখেলা পিন্ধে আজিকালিটো চুইজাৰে পিন্ধে জিনন্ছ পিন্ধে
সেইটোৱে এটলিষ্ট এটা কথা কওঁ মই তোমাক কথা এটা কৈছো বড়ো হওক মিচিং হওক মই দুটাত বেছিকৈ দেখিছোঁ ন
অ
সন্তে নিজৰ যোনখন মেখেলা
অঁ
সেইটো পিন্ধিবই মাইকী মানুহে এইবিলাক ফৰক কাৰণ নি
ন তোমাৰ প্লেনিংটো কি ন তুমি কি কৰিবা।
কি মই মানে
তুমি যে তুমিতো এটা সময়ত ধৰা পৰি শুনি কাৰ পিছত ধৰা বহুত বছৰ পিছত বিয়া চিয়া হবা ন।
উম!
তেতিয়া তুমি কি কৰিবা চাদৰ মখেলা পিন্ধিবানে বেলেগৰ নিচিনা চুইজাৰ জীন্স পিন্ধিবা
চোৱা ঘৰত বাৰু এটা হেৰি পিন্ধিম
ঘৰতো ঘ ঘৰতো বাদ দিয়া।
ঘ কিন্তু এতিয়া ক'ৰবাত যেতিয়া ভাল সমাজত যাম।
ন সমাজৰ কথা বাদ দে নামঘৰটো নামঘৰ গ'লতো চবেই পিন্ধে
অ যদি কবা দিনে ফুৰিব যাওঁ। এতিয়া মই চাদৰ মেখেলাই পিন্ধিম কাৰণ য'ত ত'ত যোৱা মানে নিজৰ হেৰিটো চোৱা কাৰণ মানুহে বহুত কথা কব যদি মই এটা চুইজা চুইজা কেনেকুৱা পিন্ধিব লাগে। অলপ ভাল কিছুমানে জেগাত তাইত
ন সেইটো সেই সেইটো মানে অসভ ভালেই আৰু সেইটো চাব গ'লে অসভ্য ভালেই দেই
নোৱাৰি আ
এ এ মানে এগৰাকী দেই তোমাক মই এটা কথা কওঁ একদম মানে ভালকে কওঁ আৰু এগৰাকী ছোৱালীয়ে যদি ভালকে কাপোৰ পিন্ধে ন লৰা মানুহ এটা কেতিয়াও বেয়া কে নাচায় মই মাকে লিখি দিব পাৰো।
সেইটো হয় বাৰু।
আৰু যোনে বেয়াকৈ পিন্ধে সিহঁত সিহঁতকে লোৱা মানুহে বেয়াকৈ কৈ থৈ আহে।
কিন্তু তুমি চাবাচোন এটা কথা কৈছোঁ হাঁ ছোৱালী এজনীয়ে তোমাক কমফৰ্টেবল হ'বলৈ এজনী ছোৱালী যোনজনী বিয়া হোৱা নাই সেনতেটো ৰাইট থাকে যে সেনতে যি পিন্ধে
পাছত এই সেইটো সেইটো ৰাইত চবৰে থাকে
কিন্তু এনেকুৱা কিছুমানৰ ছ'চাইটিৰ এনেকুৱা মানে হেৰি মানুহ থাকে মানে মানুহ বোৱাৰী হেৰি কৰা যে বয়সস্থ মানুহ তেন্ততে তুমি যে আকৌ ভিডিঅ' এটা পাইছিল আই থং তেজপুৰৰে
বেয়া বিকে বেয়া বিকে কৈছিল যে ছ ছোৱালীজনী যে আধা কাপোৰ পিন্ধি ঘুৰি ফোৱা বুলি মানে মোৰ মতে কি জানা। নহ অ তাইতো বেয়া ক বেয়াকে মানে ভাজ ভাজ হল কাও কিনি আছে সেইটোৱে নহয় মানে কি জনা কাপোৰ পিন্ধিব লাগে। মানে চবফালে চাই মেলি পিন্ধিব ললে ভাল এতিয়া কাপোৰ পিন্ধাৰ অধিকাৰ চবৰে আছে। যোনে যোনে যি মন যায়। যিম মতে তাকে বিধিব পাৰে কোনো কাকে বাধা দিয়া নাই আইনী ভাৱেও কাকোৱেই বাধা দিয়া নাই কিন্তু ধৰা মানে মানে পৰিস্থিতি সাপেক্ষে জেগাই চাই চিতি পিন্ধিলেই হ'ল
নাই তুমি মানুহক ক'ব গ'লে তোমাক ক'ব তুমিহে বেছি
মানে মানে হেৰি চৰ্ট মাইণ্ডেড তোমাৰ ধৰা মনটো ঠেক, ছোৱালী মানুহক সন্মান নকৰো, অ আকৌ ধৰা আকৌ ধৰা মানে কি অকল ছোৱালী মানুহক সন্মান নকৰে এই তেনেকা মানে তো বেয়া চকুৰে চাই, এইবিলাক কথা কয়, এতিয়া ঘৰ ভিতৰত ঘৰ ঘৰৰ ভিতৰত তাক তমি হাফ পেণ্ট পিন্ধি থাকা কোনে কি ক'ব, এতিয়া যদি বাহিৰলৈ বাহিৰলৈ গৈ তুমি চুটি হাফপেনটো পিন্ধি গ'লে এনেও দেখিবলৈও বেয়া চাব গ'লে, সেইটোতো বেয়া বেয়া পাবলৈকে একো নাই বোলে,
অলপ ভাল ত পিন্ধি চব পিন্ধ মানে কেনেকুৱা, অকণ দীঘল পিন আজিকালি পায় ন,
হই, মই এটা কথা কওঁ এই ঠাণ্ডাৰ এ ল'ৰা মানুহ বা পৰা জেকেট চেকেট মেলি কঁপি কপি ঘূৰি ফুৰে, অ ছোৱালী মানুহ চালা তোমাৰ মিছন চাৰিআলিত দেখিবা হাফ পেন্ট পিন্ধি ঘূৰি ফুৰে ভাই,